হেল্ল' অ শুনিছো তোমাৰ মাতটো সৰুকে দিছে যে মোক শুনাই নাই
নহয় নহয় তাৰমানে মোৰ স্ক্ৰীনখনত ফোন টো এতিয়াও বাজিয়ে আছে মানে মই কৰিলে ৰিচিভ কৰা নাযায় কিন্তু অ ইয়াত আকৌ সময় হ'ল ইয়াত আকৌ টাইম দেখাই আছে সেই কাৰণে হেল্ল হেল্লকোই আছো মোৰো কি বা হ'ল
অ কৰ টাইমটো হৈছে মই কৰিছো তো কি কৰিছা উম
চ' এনেই আছো মোৰ তাত এতিয়াও মানে কলিঙ দেখাই আছে তুমি কল কৰা
অ
উম
কিবা এটা গণ্ডগোল হয় ন
মোৰ মানে এই এই হেৰি আনিছিলো এ তোমাৰ উ খনিনাৰ চে হিনাৰ মানে এই লিকুইড টো যে
অ গম পাইছো টিনাৰ
অ একাউণ্ট টো মানে দে এটা ওলাই গৈছিলে মানে টিনাৰ বটল এটা লৈ আহি গৈচোন সেইটো দি মানে উঠে ফাৰনিছাৰৰবিলাক মানে
আহ মোচা মোচিবৰ কাৰণে অ
গধুলিয়ে মুচি লাভনো কি হল আকৌ ধুলিয়ে হ'ল
আমি কেৰাচিন দিওঁ মুচোঁ
কেৰাছিন তেল পোৱা নাই এতিয়াও
কেৰাচিন পাবলে নাই এতিয়া মানে সেই মোক এ আমাৰ হেৰিয় বিয়নীয়ে আনি দিছিলে অ হেৰি পাঁচ লিটাৰ দিছিলে বহুত দাম ললে এই জিন্টীটয়ে আনি দিছে মানে এশ টকাকে হ'বলা এক লিটাৰত পাছত আনি দিলে পাঁচ লিটাৰ চাৰি লিটাৰ মানহে মানে হেৰি হল পালো আৰু এ আন তে কন তই হেৰি হ'ল কমি গ'ল নহয় তেতিয়া সেই তাৰে অকন অকণ দিম এই পেলাই আমাৰ মানে মাজে মাজে সেইবিলাক মোচো আৰু এনেও অকমান লাগে যে শুকাইও যায় আৰু এই চিমিত টো চাফা কৰিলেও লাগে বোলো পাওঁতে অকমান আনি অলপ দিন মানে আকৌ বিচাৰি ফোৱাতকে আনি থৈ দিছো আৰু কেৰাচিনটোৱে এইবিলাক মুচিবলে ভাল আকৌ এতিয়া বিছা দিন আহিছে যেতিয়া বিচাত দিবই লাগিব বিছা মাৰিবলৈ লাগিবই অ
নোপোৱাই হলো কেয়াৰ চেণ্টেল আজিকালি মানে দেখাতটো নাপাওঁ নাই নাপায় দেখোন
অ এই আমাক অ মানুহগৰাকীয়ে মান কাৰোবাৰ সতে অনাইেলাই দিছে বহুত দূৰৰ পৰা বোলে কৈছে একে বহুত দূৰৰ পৰা বহুত হেৰি আৰু কষ্ট সেইকাৰণে দামটোও বেছিকে ললে এ জিতিয়া আনি দিছে তাত অ আজিকালি নিদিয়ে নহয় হেৰি দিহে দিয়ে চাউলে এ চাউল দালি উ মিঠাতেল নি দিয়েহে বোলা মিঠাতেল আৰু নিমখ দিয়ে
চেনি চেনি নিদিয়ে
চেনীতটো চেনী দিয়ে ন
দিয়া না কথা
অ ময়ও নাজানো নহয় আহ মিঠাতেলটো এইবাৰ দিব বুলিহে কৈছে অ আহা বাবা দিৱস চাগে আৰু মিঠাতে আমাৰ ৰেচন কাৰ্ড নাই যে
বনাব বনাবলে হ'লে কিবা খোলাই নাই বুলি শুনিছিলো চাই কতিয়া জানো
অ আমাৰ আগতে আছিলে লৈ গ'ল যে সেইখন কেনচেল কৰিলে এতিয়া নিদিয়ে আৰু এতিয়া সেই এ চৰকাৰ চৰকাৰী চাকৰি কৰা মানুহ বিলাকক নিদিয়ে
উ ত উম
মামাহঁতৰ ঘৰ মামাহঁতৰ ঘৰে পায় মামাহঁতে তাপাও আনিব পাৰি কেৰাচিন নিদিয়া হ'ল আজি কেলে কেৰাচিন নিদিয়া হল হয় চাউল দালি চাউল দালি নিমখ এইকেইটাহে দিয়ে হবলা। কৰ'বাত ফুৰিব গৈছিলা নেকি আজি?
এ বাচ্ছাটো উঠিছে মানে অকমান আমনি কৰিছে। শুই আছিলে। তাতে কিবা সপোনে দেখিল নে কিয়ে নে মানে মানে আমনি কৰিছে।
অ।
উম।
এতিয়া দিগদাৰে হ'ব দেখোন।
তাকেইতো।
খোৱা বোৱা ভালকে নকৰিলে হ'বলা।
আমাৰ কৰিছে।
উম।
খোৱা বোৱা কৰিছে সাৰ পাইছে সপোন দেখে কেতিয়াবা কেতিয়াবা।
ল'ৰা ছোৱালী মানুহ আৰু কি কৰিবা ছোৱালীজনী শুইছে।
হ খাপন বেট ল আছে শান্তিয়ে মানে নাই দিনটোতো অশান্তিয়ে খোৱা চাও থাকে ন্বদ মানে আধা ঘন্টা হব পেলা আকৌ উৎপাত এনেকুৱা উৎপাত নোহোৱা অনবৰতে পাকঘৰতে সমাই থাকে চিন্তা খুলিব কিবা কৰিব ইটোহে সীটোহে মানে অ মানে তোমাৰ অ দুই বছৰ ল একো নাখাই খেলা বস্তুটো খেলি থাকিব নহলে চুফাতে বহি পেলাই টিভি টো ব হি থাকিব।
লৰাবিলাক অকমান উটকট
অঁ এই চোফাতে উঠিলে চোফা মানে হেণ্ডেলত থিয় দি কেবল আৰ্ট।
উম কৰা ধৰা বুলি ভয় লাগে নহয়।
কৰে কি কি কৰে আজি মানে এনেকুৱা কৰিছো। যে এ তোমাৰ পকাতে শুইছে শুই পেলাই মূৰটো দি মাথাটো পকাত ধাম ধাম ধামকে মাৰি আছে। তাকে গোটেই ঘৰত ধমক ধমক মাৰিছে বুলি কি মোৰ টোও তাকে বৰ কোমলীয়া মোৰ একেবাৰে জিনজিনাই গৈছেগৈ চেনেও মন তাৰপিছত উঠাই লৈ মানে খেন্দা কৰিছে তাৰ পিছত উঠাই আনিলো উঠাই আনি পেলাই মোক পাছত ললোঁ লোৱা পিছত তাৰ মাঠা মাথাটোৱে মোৰ মানে থুতৰি মোৰ নাকতে কিবা খুন্দিয়াই আছে
আচ্ছা হা হা
যে একদম দিছো এক চাত অ
কিনো কৰিবা নাজানে আৰু নজনা ল'ৰা ছোৱালী জানিলেনো ক'ত কৰে
উম উৎপাত ইমান উৎপাত নহয় নাই তোমাৰ আমনি যোগাইছে উৎপাতক
খুব উৎপাত কৰিব আৰু অকণ ডাঙৰ হওকচোন দৌৰা মানুহ উৎপাটো বেছি
এই এনেকোৱা উৎপতিয়া কি যে কৰিম নহয় অ উ উ
দু বছৰ তিনি বছৰ চাৰি বছৰলৈকে তুমি এ ল'ৰা ছোৱালী ল'ৰাবিলাক অকণমান পাঁচ বছৰলৈকে হেৰিয়ে হৈ থাকিব উৎপতিয়াই আমাৰ নাতিনীজনী এতিয়া আঠ বছৰ ত সোমাল তাই ইমান মানে হেৰিটো অ মানে দৌৰা দৌৰি ইমান কৰে নহয় তাই মানে থিৰেৰে নাথাকে দৌৰা দৌৰি খেল এতিয়াও জপিয়াই আহিব আহি ধুমুকে বিচনাত উঠিব একেবাৰে শুই থাকিব মানে অশান্তি লাগিছে ডাঙৰ হৈছে
ডাঙৰ কমাই কি কবা নাচনি উৎপাত দুয়োটা একেই কৰি থাকে বায়েকে যি কয় মানে ভায়েকে যি কৰে তাকেহে বায়েকে কৰে
হা হা হা
নাজানে অ তাই মানে নাজানে এইবিলাক বদমাচি অ তাই ঠাণ্ডা কিন্তু সি যে বদমাচি কৰে সেই সেই সেই চাই চাই তাইও কৰি থাকে সেই এতিয়া পকাত অ হ'ব তাইও সৰু হৈ তাই আক ধুনীয়াকে ভাত পানী বনাই থাকে সেই
অ ছোৱালী মানুহ বিলাকৰ অলপমান হেৰিতটো ভাল কইনা দৰা খেলা ভাত বনোৱা এইবিলাক কৰে যে
কাপ এটা আছে চাহৰ কাপ সেয়া বনাব প্লেটত দিব পিয়লা তৰি বাকিব এ চামুচ পাতিব খাবহি দিব খোৱা আকৌ এধোক মাৰিলে নহব ফিনিচ কৰা
অ হে হে হা হা
কওঁ যে সেই নহয়
সেয়াে সেয়া সেয়া দেখি দেখি সিহতে সি হিকে জে
আহ
এইয়া ল'ৰা ছোৱালীৰ লগত লৰা ছোৱালী হ'ব লাগিব আৰু
বাই
আকৌ ছবি তবিও আঁকে নহয় ন সিহঁতে বোলো ছবি তবিও আকে আকে নহয়
আঁকে আঁকিলে কি হব মানে সৰু অ তাই কিবা এটা এনে ৰং বিৰং বিলাক মিলি থাকে সি আকৌ তাৰ পৰা পেঞ্চিলডাল নি পেলাই সেই ৱালত আঁকিব মাটিত আঁকিব দিব খাব মুখতে ভৰাই লৈ ঘৰ ফুৰিব সেইকাৰণে দিবলৈ ভয় তাক বস্তু বিলাক
মানে সোমাব সুমুৱাব
তে মেলি দিব
উম অ সৰু যে হে নিদিবা সেইবিলাক জোঙা বস্তুবোৰ নিদিবা
হে দিব মানে নোৱাৰি এতিয়া তাই কালে কৰিব বিচাৰে কাৰণে তাইক দিওঁ বোলো কিবা এটা কৰি থাকিলে ব্যস্ত হৈ থাকে আকৌ সি তাকে দেখি আহি যায় নহয় অ সি দেখি পৰা বেলেগ বস্তু নহয় সেইটোহে লাগে
অ পঢ়া সময়তো সেইটো কৰিব নোৱাৰি ন অকণ ডাঙৰ হ'লে তাক পঢ়িবলৈ নিদিব
অ সেই বেলেগ বেলেগ কৰিবলে দিওঁ
এয়া এনেই খেলিবলৈ কাৰণে লগ এটা হৈছে ভাল হৈছে। দুয়োটাই অন্য খেলা কৰিব পাৰিব আৰু এইবিলাক পঢ়া শুনা হেৰি লগত একেলগে
একেলগে দুয়োটাক থবই নোৱাৰি, তেতিয়া তাই খেলি থাকে সি পিছফালৰ পৰা চুলিকেইডাল ঘটালি দিয়ে। এহ তাই তাই আকৌ সেই খং উঠে নহয় তাক একেবাৰে হেচামাৰি ধৰে সি চিঞৰিব অহ সি চিঞৰিব সেই মাৰ দুয়োটাই সমানে চিঞৰ বাখৰ হয় তেওঁ মোৰ চোৰ গৰম উঠি যায়গে।
লাগিবই লগত
মানে এক চিকুত এৰিব নোৱাৰি তাইক অকমান এৰি থৈ গ'লেও তাকে
নোৱাৰি নোৱাৰি অহ ল'ৰাবিলাক অকমান হেৰি বেছি উৎপটিয়া হয়।
ডাইনিঙৰ চকী টানি তাত ধৰি ওপৰলৈ উঠিবলৈ চেষ্টা কৰি থাকে।
অহ পৰিলে ভয় লাগে নহ আকৌ দুখ হব
এহ প্ৰথম ইয়াত অহা দিনাখন প্ৰথম দিনাখন সেই ছয় সাত দিনা মান পৰিছে সেই চোফাত বহি থাকিব হালি দিব ধুমকে পৰিব এহ উম এনেকে আকৌ গৈ থাকিব থিয় হব থাকিব নিজে ধুমকে পৰিব মানে এডজাষ্ট হোৱা নাই যে বস্তু বিলাক ইপিনে যাব সিপিনে যাব সেই অহ সেই ইপিনে যাব সিপিনে যাব ধামাকে পৰিব। প্ৰথম দিনাখন সি পৰোতে গ'ল তাৰ পিছৰ পৰা যেনিবা এতিয়া কমিছে তেনেকে তেনেকে তেনেকে এতিয়া নাই এতিয়া সেই চোফাত উঠিব বা নামিব উঠিব নামিব দুখন সৰু সৰু চোফা লগ একেলগে জইন কৰি থোৱা আছে যে সেই হেণ্ডেলত থিয়হি থাকে বহিও নাথাকে
পৰে বুলি নহ
এয়াই বুজি নাপায়, আমাৰ হে ব চানাইকিয়া হৈ থাকে
তাকে তুলসীয়াটোৰ সাৱধানৰ আইতাকে পাৰে নে
উম হ থাকে নহয় সি এতিয়া মখ লাগে‌ অকল তাৰপিছত বাপেক অফিচৰ পৰা তাৰপিছত তাকেহে তেতিয়া মোক নালাগে আৰু বাপেকক হে লাগে
অঁ হহহ
সেই পিছত অহাৰ পিছ সময়খিনি শান্তি এতিয়া নাথাকে নহয় কাৰো লগত তাতে ৰ ন নালাগে মোকহে লাগে মানে মোৰ মোৰ প নিশ্চয় নাই তুমি যাওঁ তেনি সেই থাকিলে মাজত ঠিক আছে সেই লৰাবলাক খুলি থাকে দুপৰীয়াৰ হয়ত যেন ভাত পানী খুৱায় মানে ইয়াত আমাৰ খোৱাবিলাক খোৱা বোৱা বিলাক অকমান সোনকালে হয় ইয়াতে এ সোনকালে থৈ যা ইয়াতে এহতে চাই চোন সাতটা সাতটা বজাৰ আগতে উঠে উঠি চাহ চোন তাহ ত খুৱাই ন
অঁ
সেই আমিও খাওঁ ভাল কৰি অফিচ যোৱালে নহ আঠটা পঞ্চল্লিছলৈ আজৰি হওঁ তাৰ পিছত অকনমান খেলি কৰি থাকো অঁ সি চাৰে নটা মানত অকণমান শুৱে, আধা ঘণ্টা মান
আঁহ
খোৱাই লৈয়ে, মই মানে কিবা কিবি আছে যদি কৰি মেলি লওঁ
আঁহ
উঠি ন আধা ঘণ্টাই হ'ব, শুলৈ উঠিব সেইখিনি উৎপাত কৰি থাকে তাৰিছ চ এঘাৰটা-এঘাৰটা পঞ্চল্লিছত দুপৰীয়া ভাতটো খোৱাই দিওঁ। ভাই দয়া, আমি খাই কৰি সৰে-বাৰ্তা হোৱাই আৰু। চাইবাৰ তালৈ আজৰি হৈ যাওঁ আজৰি হয় তাৰপিছত আৰু, সিহঁতক খুৱাওঁ, এটামান বজালে শুৱেগৈ তিনটালৈকে হুব, স তিনটা বজাৰ পিছত আকৌ ঠিক কিবা এটা খাই দিওঁ জলপান চল
অ সোনকাল দেখওুৱা নহয়। আকৌ গ
চাৰে ছটাত-চাৰে ছটাত-চাৰে ছটাত ভাত খুৱাই মই সাতটা, চাৰে সাত তালে আজৰি হৈ লৈ ইহঁতক খুৱাব আনো আঠ'টা লে। ভাত খুৱওতে-খুৱওঁতে টোপনি সি শুই যায়, ল'ৰা ছোৱালীককন হোওঁতে-হোওঁতে মো মানে টোপনি গুচি যায় গৈ, মই এওঁ জগাই দিছে ন এটা দচ মানত
অ, ঠিক আছে দিয়া। উম,
ঠিকে
ঠিক আছে দিয়া ৰাখো, তুমি--ল'ৰা ছোৱালীয়ে দিগদেয়া কৰি আছে।
অ-অ-অ